হেল্ল' অ নিছো নিছো
অ কি কি কৰি আছ পিছে?
এ আছো তোমাৰ এনেই বহি আছিলো
উ খবৰ বহুত দিন ল'ব প নাই আমি বোলো খবৰ এটাই লওঁ আজ ফোন কৰিলো বোলো।
টিকেই কৰিলে তোমাৰ অলপ আগত মই পুথিভঁৰাল, গৈ আহিলো মানে
অ হয় নেকি অ ভালে চোন
পুথিভঁৰাল, গৈ আহিলো এতিয়া মানে অকণ ভৱিষ পুথিভঁৰাল গৈ মানে বহুতো। নজনা কথা শিকিলো আচলতে মোৰ সৰুতে অভ্যয়াস আছিলে পুথিভঁৰাল যোৱাৰ কিন্তু সময়ৰ লগে লগে মানে সেইটো অভ্যাস নাইকিয়া হৈ গৈছিল আৰু এইটো আচলতে বেয়া। এটা পুথিভঁৰাল, বুলি ক'লে আমি সকলোৱে জানোৱ যে জ্ঞানৰ ভঁৰাল, বুলি কয় আৰু মই আগতে তোমাৰ এতিয়া মই গৈছিলো প্ৰায় তেতিয়া বহুত কথা মানে মই জানিছিলো বহুতো বস্তু মই মানে শিকিব পাইছিলো কিন্তু সময়ৰ লগে লগে ব ব্যস্ত হৈ পৰিলে আৰু বস্তুবোৰ নজনা হৈ গ'লো। মানে সেইকাৰণে ভাবিলো আজি এবাৰ গৈ আহো বুলি তুমি কি ভাবা
মই পুটি ভৰাল মইয়ো গৈছো কেইাবাৰো গ'লো। নানা নানা কিতাপ ধৰা যিমান কি কি এ নানা নানা কিতাপ বাতৰি কাকত হওক সিমান বিভিন্ন ধৰণৰ কিতাপ সাধু, কথা জীৱনী, উপন্যাস, এইবিলাক গোটেইখিনি পঢ়িব পাৰে আৰু গুথি পঢ়িব পাৰে তাত নিস্তব্ধ হৈ থাকে হাল্লা হুলস্থুৰ কোনো ধৰণৰ হোৱা দেখা নাযায়। ত' মই ভাবো যে পুথিভঁলত খুব বেছি যিমান সময় দিব পাৰিলে। সিমানে ভাল নিজৰ জীৱনৰ কাৰণেও আৰু যি যিয়ে যি যি কাম মানে নিজৰ লক্ষ্য যেতিয়া থাকে কি কিছুমান পুথিভঁৰাল সময়ত হলে সময় দিলে ভাল আৰু
হয় হয় ঠিক আছে এতিয়া আচলতে পুথিভঁৰাল, মানে যে। আমি একদম নিজকে মানে জোৰ জোৰ বস্তি মানে ঠেলি লৈ যাব লাগে তেনেকুৱা নাছিলে পুঠি অহা জ পৰা মানে নিজৰ এটা আগ্ৰহ থাকিব লাগিব নিজৰ এটা উৎসাহ থাকিব লাগে এইটো পুথিভঁৰাল আমি বহুত বস্তু শিকিব পাৰোঁ পুথিভঁৰালত আমি বিভিন্ন মানুহৰ মানে তেওঁলোকৰ ব্যক্তিগত জীৱনী পঢ়িব পাৰোঁ তেওঁলোকে নিজৰ জীৱনত কিবোৰ ভুল কৰিছে বা তেওঁলোকে নিজৰ জীৱনত কি খিনি ভুল মানে কোনখিনি ভুল পাৰ হৈ তেওঁলোকে নিজৰ জীৱনত মানে উন্নতি পাবলৈ সক্ষম হৈছে আৰু তেওঁলোকে কি ধৰণে মানে নিজৰ জীৱনত চলিছিল বা তেওঁলোকে মানে কেনেকুৱা ধৰণৰ আচৰণ মানে মানুহৰ আগত দেখুৱাইছিল বা তেওঁলোকে কি কি কৰিছিল নিজৰ জীৱন সেইবোৰ সকলো‌‌ বস্তু আমি শিকিব পাৰোঁ তাৰপৰি আমি নিজৰ যে আমাৰ সভ্যতা সংস্কৃতি আমাৰ ধৰ্ম আমাৰ বিভিন্ন ধৰণৰ বস্তু বোৰ আমি শিকিব পাৰোঁ উপলব্ধি কৰিব পাৰোঁ গতিকে মই ভাবো যে পুথিভঁৰাল মানে কেৱল জ্ঞানৰে ভঁৰাল সেই বুলি নহয় আচলতে পুথিভঁৰাল আমাৰ জীৱনৰ এটা মানে অহ এটা অত্যাৱশ্যকীয় মানে এটা আমাৰ মানে বহুত বেছি গুৰুত্বপূৰ্ণ আমাৰ অংগ
অহ ঠিকে কৈছা আৰু পুথিভঁৰাল ধৰা তুমি এতিয়া কিবাখন কিতাপ তোমাৰ নাথাকিব পাৰে ঘৰত যি খন কিতাপ তুমি পঢ়িব কাৰনে ইচ্ছা যায় থাকে পু পুথিভৰাল গৈ কিনে সেই কিতাপ খনো পঢ়িব পাৰা
হয় ঠিকে কৈছা তুমি
অ আজিকালিতো সকলো কিতাপ চিতাপ গ্ৰন্থ হওঁক বা উপন্যাস হওঁক বা তোমাৰ কলেজৰ বা নিজৰ মানে এ লাগা আৰু কলেজত কিতাপ কিতাপ পুথিভঁৰাত পোৱা যায়
হয় ঠিকে কৈছা তুমি আচলতে সেয়াই কথা এতিয়া পুথিভঁৰালৰ মানে যিমানেই তুমি উপকাৰিতাৰ বিষয়ে ক'ব মানে সেইটো কৈ কেতিয়াও শেষ কৰিব নোৱাৰি ইয়াতে সকলো বস্তুৰ উপকাৰিতাও থাকে অ অপকাৰিতা থাকে কিন্তু পুথিভঁৰালে মানে এনেকুৱা এটা বস্তু যাৰ মানে উ উপকাৰিতাই বেছি মানে উপকাৰিতাই উপকাৰিতাই মানে ইয়াৰ অপকাৰিতা একো নাই এতিয়া চৰকাৰও বিভিন্ন ধৰণৰ আঁচনি আগবঢ়াই আছে বিভিন্ন ধৰণৰ বস্তুবোৰ দি আছে এতিয়া আমি যিসকলে মানে লাইব্ৰেৰীত গৈ কিতাপ পঢ়িব নোৱাৰে তেওঁলোকৰ কাৰণে ডিজিটেল লাইব্ৰেৰীও ব্যৱস্থা কৰি দি আছে মানে ডিজিটেল পুথিভঁৰাল
আমি কিবা মানে কিবা এখন কিতাপ যদি আমি লাইব্ৰেৰীত গৈ পঢ়িব নোৱাৰোঁ সেই কিতাপখন আমি মোবাইলতে আমি মানে মোবাইলত আমি আনি মোবাইলতে আমি পঢ়িব তেনেকুৱা ধৰণৰ বিভিন্ন সুবিধা কৰি দি আছে লগত এ বিভিন্ন ধৰণৰ সুবিধা দি আছে বিনামূলীয়া মানে তাত প্ৰৱেশ কৰাৰো মানে অনুমতি দি আছে গতিকে মই ভাবো যে এই সুবিধা কণ আমি ল'ব লাগে আৰু বিশেষকে আমি নিজৰ আহিলগীয়া নৱপ্ৰজন্মক মানে সজাগ কৰিব লাগে আৰু তেওঁলোকে শিকাব লাগে যাতে তেওঁলোকে মানে যি পুথিভঁৰালৰ ব্যৱহাৰ এই পুথিভঁৰালৰ ব্যৱহাৰ মানে বাদ নিদিয়া যে।
উম ঠিকে কৈছা তুমি পুথিভঁৰাল গুৰুত্বটো অপৰিহিম। স্কুলত অহ আজিকালিতো স্কুল হওঁক বা এটা যদি মই ক'ব যাওঁ এটা সমান মানে ঠায়ে ঠায়ে এটা পুঠিভৰাঁল স্থাপন কৰিবই লাগে যিমান যিমান হলেও তেতিয়া মানে ধৰা সেইখিনি অঞ্চলৰ ল'ৰা ছোৱালীও আহ। এ পুথিভঁৰাল গৈ কিনে সময় ধৰা কিতাপবোৰত কিতাপ চিতাপ পঢ়িব পাৰে। মানে একো একো এটা অঞ্চলৰ অঞ্চলত এ এটা এটা পুথিভঁৰাল থকাটো মানে জৰুৰী আৰু।
হয় ঠিকে কৈছা তুমি আৰু বিশেষকে মানে তোমাৰ মই ভাবো যে আমাৰ ৰাজ্যত। মানে আচলতে আমাৰ ৰাজ্যৰখন পুথিভঁৰালৰ ক্ষেত্ৰত আৰু আগবঢ়াৰ মানে প্ৰয়োজন বুলি ভাবো কিয়নো এতিয়াও মানে কিছুমান ঠাইত তেনেকুৱা আছে যত নেকি পুথিভঁৰাল নাই য'ত মানে ছাত্ৰ ছাত্ৰী সকলেই হওক বা প্ৰাপ্তবয়স্ক মানুহেই হওক এতিয়া পুথিভঁৰালৈ যোৱাৰ মানে একো বয়স নাথাকে তাত মানে অকণ অকণ ল'ৰা ছোৱালীৰ পৰা মাকবস্মীয় মানে মানুহেও যাব পাৰে তাত। গতিকে মই ভাবো যে পুথিভঁৰাল মানে প্ৰত্যেকখন জিলাত আৰু প্ৰত্যেক মানে সমজিলাত থকা অৱেশ্যে মানে গলিয়ে গলিয়ে পুথিভঁৰাল থকা উচিত কিয়নো পুথিভঁৰাল মানে আহ ই মানে জ্ঞানৰ মানে মানুহে যে কয় যে জ্ঞান লৈ লৈ শেষ কৰিব নোৱাৰি গতিকে মই ভাবো যে আমি যিমান পাৰো জ্ঞান আমি লোৱা উচিত আৰু পুথি পুথিভঁৰাল মানে প্ৰত্যেকতটো ঠাইয়ে ঠাইয়ে থকা উচিত কিয়নো পুথিভঁৰাল লগতে বহুতে মানে বহুতে বহুতো ধৰণৰ বস্তু শিকিব নোৱাৰে ফলস্বৰূপে তেওঁলোকৰ জীৱনত মানে তেওঁলোকে বিভিন্ন ধৰণৰ বাধাৰ সন্মুখীন হবলগীয়া হয় বুলি মই ভাবো। তুমি কি ভাবা?
মই তুমি যি কৈছা সেইটোয়ে মানে পুথিভঁৰাল যদি একো অঞ্চল বা আপোনাৰ স্কুলতো আজিকালি স্কুলতো দেখিয় দেখাই পাব সম্ভৱ হয় এতিয়া চোৱা প্ৰতেইক খন স্কুল প্রতেইকখন কলেজ প্ৰত্যেকৰ অঞ্চলতে যিকিটা অ ঞ্চলত মানে যিমান পাৰে পুথিভঁৰাল ব্যৱস্থা কৰিব লাগে তাৰ কাৰণে আৰু তেতিয়াহে ল'ৰা ছোৱালীবোৰ শিক্ষিত হব শিক্ষিত হলে নিজৰ মানে অঞ্চলটো বিক মানে কি আৰু অঞ্চলটো অলপ উন্নতি হৈ উন্নত হব জ্ঞান অৰ্জন কৰিলে কাৰণ
হয় হয় ঠিকে কৈছা তুমি। আচলতে মানুহ যেতিয়া মানে বিকম্পিত হব মানুহ আমাৰ আমি যেতিয়া জ্ঞান অৰ্জন কৰি কৰি আমাৰ যেতিয়া আমি মন্দিৰৰ নিজে বিকাশ কৰিম এটা মানুহে মানে নিজৰ জীৱনত মানে উন্নতি পাবলৈ সক্ষম হয়। আৰু উন্নতি পালে কেৱল যে সেই মানুহৰে মানে নাম হ'ব তেনেকুৱা নহয় আচলতে মানুহ এজনে উন্নতি কৰিলে মানুহ মানুহজনে থকা ঠাইটোৰো উন্নতি হয় আৰু লগতে সেই মানুহজনে থকা ৰাজ্যখনৰো উন্নতি হয় মানে এষাৰ কথা আছে যে মানুহে যদি এজন মানুহে এখন সমাজৰ পৰা যদি আগবাঢ়ি আহি নিজৰ জীৱনত কিবা এটা উন্নতি সাধন কৰে তেতিয়াহ'লে সেই মানুহজনৰ লগতে মানে সমাজখনৰ নাম হয় বুলি এষাৰ কথাই আছে। গতিকে মই ভাবো যে আৰু এই ক্ষেত্ৰত বিশেষকৈ মই ভাবোঁ যে আমাৰ প্ৰজন্ম কৰিবলগীয়া বহুত আছে আমি মানে আনক সজাক কৰিব লাগিব আৰু বিশেষকে আমাৰ যি নাৰী সমাজ নাৰী সমাজক আমি উৎসাহ দিব লাগিব এতিয়া বিশেষকে আমি দেখি পাওঁ যে আমাৰ নাৰী সমাজ মানে বিশেষকে এই ক্ষেত্ৰত পিছ পৰি থকা দেখা পাওঁ তেওঁলোকে মানে ঘৰতে সোমাই থাকে তেওঁলোকে মানে তেনেকে আগবাঢ়ি নাযায়। গতিকে মই ভাবো যে তেওঁলোকে নিজৰ অধিকাৰ খিনি বুজিব লাগিব আৰু তেওঁলোকে নিজৰ অধি কাৰ খিনি বুজি পাবলৈ তেওঁলোকে আচলতে আগতে শিক্ষা আয়ত্ব কৰিব লাগিব। তেওঁলোকে প্ৰথমতে মানে শিক্ষা গ্ৰহণ কৰিব লাগিব শিক্ষা মানে আয়ত্ব কৰিব লাগিব। তেতিয়াহে মানে তেওঁলোকে নিজৰ মানে অধিকাৰ খিনি বুজি পাব আৰু অধি কাৰ খিনি বুজি পালেহে তেওঁলোকে নিজৰ অধিকাৰ খিনি মানে সমাজৰ ওচৰত মানে খুজিব পাৰিব অধিকাৰ খিনি আৰু তেওঁলোকৰ ওপৰত অন্যায় হলে সেই অন্যায়ৰ বিৰুদ্ধে মাত মাতিব পাৰিব গতি গতিকে মই ভাবো যে এই জ্ঞান খিনি তেওঁলোকে গ্ৰহণ কৰিব পাৰিব পুথিভঁৰালৰ পৰা।
উম ঠিকে কৈছা কাৰণ পুথিভঁৰালৰ জৰিয়তে কিছুমান আহ ল'ৰা ছোৱালী থাকে - ধৰা মানে মোবাইলটো মানে মো মো মোবাইলটো এনি টাইম মানে- অনবৰতে থাকে, সেই হিচাপত আহ যদি কেতিয়াবা- আজৰি টাইম আজৰি টাইম ধৰা আজৰি টাইম পাইছে এতিয়া পুথিভৰালৈ গৈ কিতাপ অধয়ন কৰিলেও বহুত- কথা শিকিব পাৰি যায়, আৰু অধ্যয়- অধ্যয়ন যিমান কৰে সিমানেই ভাল নিজৰ কাৰণেও আৰু কিছুমান এতিয়াতো - এইদৰে কিমান প্ৰস্তু দিয়ে - প্ৰতিযোগিতামূলক পৰীক্ষা আহি আছে সেইবিলাকৰ যদি অধ্যয়ন যিমান পাৰো বাহিৰ- বাহিৰা কিতাপ যিমান পাৰো পঢ়িলে সিমানে ভাল পৰীক্ষাত সেই পৰীক্ষাৰ ভাল- মাস্ক লৈ কিনে উত্তীৰ্ণ হব পাৰিবা।
ঠিকেই কৈছা তুমি ঠিকেই কৈছা আচলতে তুমি যিটো কথা' কলা যে এতিয়া ল' ছোৱালী এনেই এনেই ম'বাইল মানে টিপি থাকে। আচলতে এইটো মানে এটা জ্বলন্ত সমস্যা সমূহৰ ভিতৰত এটা মানে বহুত ডাঙৰ সমস্যা কিয়নো বৰ- বৰ্তমান দেখিবলৈ পোৱা যায়, ল'ৰা-ছোৱালী বিভিন্ন ধৰ- ধৰণৰ মানে যি বাধা বিঘিনি মানে তেওঁলোকক আৱৰি ধৰি ৰাখিছে - এতিয়া লৰা-ছোৱালীয়ে মানে - পঢ়া শুনাৰ বাহিৰে মানে বেলেগ বেলেগ কামবোৰ কৰিব ধৰে, যিবোৰ কামে মানে তেওঁলোকৰ ক্ষতি সাধন কৰে। গতিকে মই ভাবো যে এই ক্ষেত্ৰত মানে আহ মাক দেউতাকৰ লগতে সমাজৰো মানে কিছুমান দায়িত্ব- দায়িত্ব থাকে আৰু সমাজে সেই দায়িত্ব মানে সুচাৰুৰূপে পাল কৰি চলিব লাগে বুলি মই ভাবো। তুমি কি বুলি ভাবা?
হয় তোমাৰ কথা সঠিকে হয়, কাৰণ মাক দেউতাকে - চ্ ল'ৰা-ছোৱালীবিলাক কিতাপৰ অধ্যয়নৰ প্ৰতি আগ্ৰহী কৰিব লাগে। যিমান বা যিমান বা যিমান হলেও - যে ক'ব লাগীয়া যে অধ্যয়ন কৰিলে তোমাৰ - ভৱিষ্যত জীৱন ভাল হ'ব, মোবাইলও- মোবাইলত হ'লেও অধ্যয়ন কৰিব পাৰি, ধৰা মোবাইলত কেতিয়াবা মানে বেছিকে আৰু মোবাইল - মোবাইলটো জানাই চোন, মোবাইলটো বেছি যদি দিয়া- আমি চাইও থাকো চকুৰ ৰশ্মিও গুচি যাব পাৰে। চকু ৰশ্মি ৰশ্মি আৰু নিজৰ মানে শৰীৰতো কিছুমানে অপ- কিছুমান দেহতো আমাৰ বহুত ক্ষতি কৰে মোবাইলেও, সেই হিচাপত কিতাপ এখন- কিতাপ এখন পঢ়িলে বহুতখিনি জ্ঞান অৰ্জন কৰিব পাৰি।
হয়, হয় ঠিকে কৈছা তুমি, আৰু লগতে মই আৰু এটা কথা কব বিচাৰো এতিয়া- তুমি যিহেতু কলা যে চকুৰ ৰশ্মি কমে বুলি, সেই চকুৰ ৰশ্মি- কমাটোও মানে এটা জ্বলন্ত সমস্যাসমূহৰ ভিতৰত মানে এটা ডাঙৰ আটাইতকৈ ডাঙৰ সমস্যা। এতিয়া - বিশেষকে দেখিবলৈ পোৱা যায় যে আমাৰ যি আহ- মানে যুৱ চাম আছে আমাৰ নৱপ্ৰজন্ম আছে তেওঁলোকৰ মাজতে মানে এই যি ৰোগ - মানে ৰোগ বুলিয়ে কৈছো, আচলতে চকুৰ ৰশ্মি কমি যোৱাটো মানে বৰ বেছিকে যুৱ প্ৰজন্মৰ মাজতে দেখিবলৈ পোৱা যায়। আৰু তাৰ ভিতৰতে মানে মই, এই মোবাইলটোকে মানে বহুত ডাঙৰ এটা কাৰণ বুলি ভাবো।
উম, ঠিকেই কৈছা তুমি মোবাইলটো এটা বহুত - এতিয়া সময়ে ডাঙৰ কাৰণে হৈ লাহে লাহে হৈ আহি আছে।
হয়, হয়, বাকী ঠিকে আছে দিয়া আজি পুথিভঁৰালৰ আমি বহুখিনি কথা শিকিলো। তুমিও পুথিভৰাল গৈ থাকিবা মাজে মাজে আৰু আকৌ - লগ পাম দিয়া।
ঠিক আছে দিয়া, ভাল লাগিল ধন্যবাদ।
হয়, হয়।
ঠিক আছে।